অ' দেখিছা মই কৈছো নহয় মই মানে তুমি চিগমাক কল কৰিলে সদায়। কলতো যাবই।
বা যিতিয়া আমি আগতে কৰিছিলো এইটো নাহিছিল বাপৰে। মই ভাবাই নাছিলো আহিব বুলি। হ'ব ব এইবোৰ বহুত বহুত চেঞ্জ হৈছে ভালে হৈছে।
চকি নাই নাই নাই। এইবোৰ প্ৰগ্ৰাম ম উঠাবই লাগিব সেই কাৰণে ভয়তে দি দিছে আৰু মোক সেই।
ফাৰ্ষ্টপ কিয় সেনেকে কল
অ নহয় হয় মোৰ মানে এইটো কাটি পেলাই। মানে এনেক ৰেৰ পৰা উ উঠ কাটি দিয়ে ন এ ক্লাৰ কৰি দিয় যে সেইটো কৰি পাই মইাটছত আছিলো মানে সেইকাৰণোগে।
নাই সেনেকে কৰিলেও একো নহয়তো মানে মই আ কৰিছিলো তেতিয়া আহে অ এতিয়া কিয়বা আহা নাই নাজানো।
অহ নেজানো আৰু কি বা।
বাকী উম, এতিয়া শুই যাম কালি একদম ৰাতিপুৱা
হু।
বাছ এটা দুটা গ'ল মাৰি দিয়ক বাছ তেনে তেনে সি খেলিলেও মোৰ ভাল লাগিব দেই, খেলিছে বলটো চুইচে অলপ বোলে। বাচ আকৌ আৰু ইনযুৰি নহওক দেন হেই প্ৰভু নহক।
কি হয় তাৰ বাপৰে।
ৰাফিন আৰুটো হ'লেই এ মানে বাৰছা ফেন হিচাপে মোৰ বহুত দুখ লাগিছে। যেতিয়া মেড্ৰিদ পিলাৰ। গল মাৰিলে বহুত দুখ লাগে, বান্দৰটোৱে মাৰিলে। দুখ লাগে মোৰ।
বান্দৰটো কিন্তু মজা খেলে।
অ' একদম যোগা বনিতা ষ্টাইল। এ যি কোৱা আৰু, খেলে মানে খেলটো চালে ভাল লাগে। বল যোনে নামাৰক কিয়।
মজা লাগে মোৰো।
ৰাফিনা যেন আকৌ আহি যাব আৰু দেই মোৰ মৰমৰ। মৰমৰ ৰাফিনা আকৌ আহি যাওক। আহিলে অ' চাই নাই একো নহয়।
এ নামটো নাম যেন গম নাপায়।
উম'।
ইচ, ৰাম-উম। ইমান পইচা যাব, এইটো মাহত কিন্তু ফূৰবলৈ যাব লাগিব দেচোন উপায় নাই। ফুৰিব যাম না। চাও ক'ত যাও, এতিয়াতো ৰিজৰ্ট যাম বুলি ভাবি আছো, আমিকেটা গোটেকেটা। এতিয়া কিবা কৰে এতিয়া নহয়, নহয়, নহয় অ' বন্ধু।
বন্ধু মানে
ইহঁত গিতাই।
অ' কৈছে, কৈছে, কৈছে মোক এ উ আহ। টো অহা হেৰি এ কোনটো বাৰ আছিল। মঙলবাৰ ন'।
উম, মানে মই অসমীয়াত ইমানটা নাজানো। নহয়, নহয় দু-দুই নম্বৰে নহয়। লাষ্টৰ তিনি নম্বৰ লাষ্টৰ তিনি নম্বৰ
চিধাকে কোৱা আকৌ এই থাৰছডে, থাৰছডে ন লাষ্ট ট অ'। আকৌ লাষ্টৰ তিনি নম্বৰটো বলে আৰে-আৰে।
এ নহ'লে চানডে যুদি ফ্ৰাইডে যুদি সেই থাকে টিউচন থাকে তেতিয়া চানডে যাম আৰু উপায় নাই।
উম, তোমাৰ কথা নাজানো এই কিন্তু টিউচন, টিউচন বুলি কান্দা-কাটা কৰি তাৰ পিছত ঘৰত আহি নপঢ়ে কিন্তু।
অ' সেইটো হয় মোৰো।
পঢ়িব পাৰে ঠিক নাই এ আপিমুখা কেতিয়া পহে একো গমেই নাপায়, মোৰ যাৰ লগত অ' তুমিও নৈময় বহি থাকা জানে ন।
নাই মই নপঢ়ো। তাই এতিয়া কৰি থাকে।
উম, উম, নাই ম মানে
উম নাই ৰাতি। পঢ়ে তাই ৰাতিটো ৰিলছে চাই এইটো গম পাও। এইটো মোৰ বিশ্বাস আছে হা অ। বাকী দিনত তাইৰ। নাই নাই দিনত তাইৰ পঢ়ে সেইটো লাগে মোক কিন্তু ৰাতি নাই।
পঢ়ে দিনত পঢ়ে ৰাতিও পঢ়ে তুমি নাজানা এইটো। গোটেই ৰাতিটো পঢ়ি দিয়ে ৰাতিপুৱা শুই দিয়ে। ৰিলচটো মইহে চাই থাকো তোমাক দি থাকো।
কিক ক গম পাইছিলোএ তাই এনেকুৱা কিবা কৰিব চাগে।
আৰে নাই নাই এনেই এনেই কৈছো। এ এনেই কৈছো নাই তাই তাইৰ একাউণ্টত ৰীল নাচাও তাইৰ একাউণ্টত বহুত ছোৱালী আহে ভাল ভাল মানে। ফানি ৰিল বিলাক নাহে অকল ছোৱালী আহে ছোৱালী চাই নেকি ধেই
আমাৰ চাই ভাল লাগে আৰু।
ধেই তোমালোকো লেছবিয়ান তোমালোকৰ লগত কথাই পাতিব নালাগে। তোমালোকে পাৰিলে মোক লেচবিয়ান ডিফেন্স একাডেমীত ছিটটো দিয়েই দিবা
কিহৰ চিত?
লেচবিয়ান ডিফেন্স একাডেমীত। অ তাত তোমালোকে চিট এটা দিয়াই দিবা মোক। চিকৰটি গাৰ্ডৰ।
অ', হৈ যাব একো নহয়।
অ। পইচা ল'বা নেকি তোমালোকে।
পইচাটো ল'ব লাগিব আৰু উপায়টো নাই এতিয়া চব।
অ তোমালোকে মোক জেপটো খালী কৰিবলৈ বিচাৰি আ। জানো চব জানা আছে মই। হ'ব দিয়া।
উ।
উ নহয় নহয় আৰে। মোৰ মানে হেইটো হব এ কথা এষাৰ হব বুলি কৈছে।
সোনকালে হৈ গল।
হৈ যায় বুইচানে নাই সোনকালে হৈ যায় আৰু মানে ৰ্ফাষ্ট সেইবিলাক বাদ দিয়া কি কৈ আছিলো বাৰু মই পাহৰি থাকিলো মাহ অঁ। হেৰি এইটো অ অ মই তোমাক এইটো কম বুলি ভাবিছিলো বাকী ক ক'ত যোৱা ক'ত যোৱা তোমালোকে ৰিজৰ্ট? অ', হেইফালে নেকি এইফালে যে মানে মই মোৰ যে হেৰি যে আছে যে হেইফালে যে
অঁ এ স্কুল যে আছিল সেইফালে অ
ঐ তুমি কেনেকে জানা মই সেইফালে আছো আছিল বুলি? অ তাই মানে গাদ্দাৰ। অ সেইফালে কিন্তু গোটেই কেইটাই ৰিজৰ্ট জানো মই, যিমান আছে মই সেই জেগাটো মোৰ হয় বুইছা নে নাই এইটো জাগাতো মোৰেই
উম উম উম উ উম বোলে বোলে এ পইচা নিদিয়াকে যাব দিল বোলে কি মজা হ'ব।
অ' অ' এই এটা ৰিজৰ্ট আছে হা একদম হেৰিটো এ এই ব্ৰহ্মপুত্ৰ নামটো
অ' সেইটোতো যাম
অ' সেইটোযে যাবা নেকি অ' তাত এই বহুত ওপৰত আছে কেনেকে যাবা তোমালোকে ভৰি বিষাই যাব। তাৰ পৰাা পৰিছিলো নহয় চুৰিখন চুৰিখন লৈ গৈছো নহয় তিনটাত মই পিছৰটো পিছৰটো আশী কেজি তাৰ পিছত আকৌ নব্বৈ কেজি এটাক পেটলাক বহাই লৈছো মই মইফালে পঞ্চাশ কেজি মই হেৰি কৰিব নাই স্কুটি খনে টানিব নাই নহয় বেছি পৰি গল ভিদ ইটাও আছেটো মোৰ
ইচ ৰাম
তাত তাত তাত হেৰিটো বহুত কম তাত চুইমিং পুলটো দুশ কিমান কিন্তু পানীটো বৰ ঠান চেঁচা
অ' সেইটো সেইটাতে
এ তাত যোৱাতকে মই কৈছো আনৰেন উদত যোৱা তাত তোমাৰ সস্তা আৰু বস্তুটো জেগাটো বহুত হেৰি এস্থেটিক
উম উম এইটো বেছি বেছি উপৰলৈও যাব নালাগে মানে চোৱা দামটো দু দুই জেগাতে একেই পাবা দামটো দুটা জেগাতে
নহয় তাতে কিন্তু মানে তাতে মানে বেছি ক'তো নহয় তাতে মানে সেই আছে তাতে কিবা কিবি মানে খেলাৰ সেইও আছে। সেইটো কাৰণে যাব মন তাতে উম সেইটো কাৰণে অ'
এই ইমান নাই।
আছে তাতে মই এইটো
আছে জানো চাই চাইকেল এটা আছে তাপিছত কিবা কিবি খেলা বস্তু আছে গম পাইছো আমি যাওঁতে তেতিয়া সেইটো বন্ধ আছিল। নহলে এটা কৈছো তোমালোকে যদি একদম এস্থেটিক জাগাত যাব বিচ এই ৱাৰিচাতো যাব পাৰা কিন্তু
নাই নাই এস্থেটিক নালাগে কাৰণ তাৰ মানে আমি যাম না পিছত ত এচথেটিক নালাগে এতিয়া মানে অকল এনজয় অ' পানী বাকী আৰু খেলিম সেই কিবা কিবি আছে ন
অ' যাবা যাবা যাবা আছে কিবা কিবি আৰু কিবা আছে জিপ লাইন চিপ
অ' জীপ লাইন আৰু মাংকি ক্ৰলিং আছে আৰু ৰক ক্লাইম্বিংও আছে ৰক ক্লাইম্বিং কৰিম
কৰিবা কৰিবা এই নহলে এইটো এই আমাৰ ইফালে যে এইটো কি বুলি কয় জেগাটো এ দি যে যা এ তাতো আছেটো এটা তাততো আৰু মজা সেই তাত অলপ দামটো বেছি হ'ব আৰু
কিন্তু এতিয়াতো মানে বহুত ৰ'দ দিব না তই এতিয়া সেনেকে গ'লে আৰু তাতে আৰু গোটে খুৰণীয়া সব ত মাথা সাথা ঘোৰাব এতিয়া তা তাতে আৰু এইৰ আৰু সেই আছে ন এজমা, ত ডাঙৰ কথা হ'ব এই গৰমত। কষ্ট হব তাই বহুত। তাতে নালাগে উম।
ঠিকে। মই ধুই দিম দে অঁ এই এজমা আছে নেকি? এইটো হয় কিনো বস্তুটো?
হুম?
এইটো হয় কি নো বস্তুটো?
এইটো উশাহ নাপায় যে।
কাৰাৰ আছে তোমাৰ আছে নেকি বেলেগৰ?
তায়ে তাইৰ বি বি।
অ হে উশাহ নেপাই নেকি?
উহু
উম আজি আজি জানানে এই গোটা বস্তু খাবও নাজানে দেই।
অ তাই বহুত পেলায় বহুত পেলায়।
নহয় সেইটো কথা কোৱা নাই চৰ্চৰনি খাই গৈছিল মানে বেছেৰী।
মই শুনা পোৱা নাই কি কৈছা?
অ হ হে মই সদো চকফলা চকল যে ক হে এইটো। চৰ্চৰনি খাই গৈছিল এ। ডিঙিত যে বস্তু ফচিটো যায় যে তেনেকুৱা। ইংৰাজী শব্দটো ক'লে অলপ ডাবল মিনিং শুনে মানে সেইকাৰণে মই নকওঁ। চ বোলে হে এ খব পককন খাই, খোৱা পাছত পককন
কি যে হ'ব তাইৰো ধেই।
এই নকবা কিন্তু বেয়া পাব মানে বেয়া নাপায়। অ লাজ কৰিব তাছত তোমাক এক ঘোচা এটা দিব নাকত।
নাই নাই মোক নিদে তোমাকে দিব।
হয় নেকি তোমালে ভয় কৰে নেকি?
উম নাই ভয় নকৰে মোনো মা টাই মৰে ব বহুত বেছি ভাল পায়।
অ', এই তোমালোকৰ মাজত প্ৰেম প্ৰীতিটো বেছি ন' নকৰিবা কিন্তু দে।
নাই নাই বহুত বেছি বাঢ়ি গৈছে এতিয়া।
ধাত তেৰিকা।
নেপাই দে বেয়া কথা এইবিলাক।
মোৰ আগত নকৰিবা মনে মনে কৰি থাকিবা।
অ', নাই নাই এইটো মানে তুমি গম পাব লাগে ন' তেতিয়াহে ভাল লাগে। একো নহয়, কি আহে যায়, একো নহয়।
হয়, হয় বহুত হয়।
উম, হুম,
তালৈকে গোন্ধইটো পোৱা নাই চাগে, এতিয়া মানে দূৰ আছে ন' অলপ ইয়াৰ পৰা।
আচ্ছা,
ভালকে গোন্ধিবা।
তাত খানা বা কিমান দাম, মই খানা বোলে বেছি হ'ল মানুহ কেইটা গ'লো সেইখনত ৰিজৰ্ট। খনত, যোনখন ক'লো যাম বুলি, খানা বা কিমান, যদি বেছি হৈছে শে
এ বেছি হয়, অলপ বেছি হয় এ, পাৰ পাৰ্চন হাজাৰকে যাব চা চাগে আৰু।
পাৰ পাৰ্চন হাজাৰ কে?
নহয় মানে যদি বহুত খোৱা আৰু, পেট ভৰাই।
নাখাও ইমান বহুত।
উম, যাব চাগে নেজানো। যায় কিন্তু দেই অলপ যায় কিন্তু আমি তাত খাইছিলোঁ গৈছিল মোৰ কিমান গৈছিল মোৰ ছশ সাতশ বৈছে মোৰ।
বাপৰে তই নোখোৱাই ভাল বাহিৰত
অ, নহয়-নহয়-নহয় সাতশ মানে হেৰিত মিলি মানে উ দুশ পঞ্চাশ হেইটোত গৈছিলে। কি বুলি কয়? পানীত যে আমি সাতুৰিছিলো যে
অ-অ আচ্ছা,
তাৰ কিন্তু পানীটোত অলপ ক্ল'ৰিন আছে খাই নিদিবা কিন্তু।
নাই নাই নাখাও এই মুখত মাৰা মাৰি কৰোঁতে যাবই এনেও
সিহঁতে নিজে কয় মানে সিহঁতে কয় আৰু তোমালোকে নাখাবা বোলো এইটো পানীত আৰু তাত মানে নমূতিবা তেনেকে কৈছে আৰু